হেল্ল'। হেল্ল', আহ বন্ধু ভালে আছা?
অ', আছোঁ, আছোঁ, তুমি কেনে?
অ', ময়ো ভালে আছোঁ, আমি আজি বিহু উৎসৱৰ ওপৰত আমি অকমান আলোচনা কৰোঁ।
অ', অ',
আমাৰ বিহু বুলি ক'লেটো, আমাৰ অসমীয়া মানুহৰটো একেবাৰে মন প্ৰাণ ভৰি উঠে নহয় নে! আমাৰ বিহু অসমৰ প্ৰধান আৰু অ আটাইতকৈ জনপ্ৰিয় কৃষিভিত্তিক জাতীয় উৎসৱ হয়।
অ, হয়, হয়, ঠিকে।
আৰু আমাৰ, বিহু আচলতে আমাৰ তিনিটা। ৰঙালী বিহু, ভ ভোগালী বিহু, কঙালী বিহু। আচলতে বহাগ বিহুটোক ৰঙালী বুলি কয় আৰু মাঘ বি বিহুক ভোগালী বিহু, আৰু কাতি বিহুক কঙালী বিহু আৰু আমাৰ আহ, জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলোৱে সমভাৱে এই উৎসৱ উদযা্পন কৰে।
উম, উম, আৰু তোমাৰ ৰঙালী, ৰঙালী বিহুক বা বহাগ বিহুক অসমীয়া বৰ্ষৰ আৰম্ভণিতে পালন কৰা হয়। মানে ই বসন্ত ঋতু উদযাপন কৰা হয় স এই সময়ত
আনন্দ কৰে আৰু হয় আৰু বিহু বিহু নাচ বা বিহু গীতৰ ৰঙালী বিহুৰ মুখ্য আকৰ্ষণ।
হয়।
হয়।
আমাৰ বসন্তৰ আগমন আৰু খেতিৰ বতৰ আৰম্ভ হোৱাৰ আনন্দত এই উৎসৱ পালন কৰা হয়। এই সময়ত আমাৰ দে কা গাভৰুৱে পৰস্পৰ পৰিক্ৰমা কৰি বিহু নৃত্য কৰে। আৰু ঢোল, পেঁপা, গগনা আদি বজাই বিহুগীত গায়।
অ', হয় - হয়, আৰু গৰু বিহু আৰু মানুহ বিহু ৰঙালী বিহু সেই খন ক' তোমাৰ এই গৰু বিহুৰ দিনাখন গৰু গৰুক নদীত বাঁ পুখুৰীত গা ধুৱাই সন্মান জনোৱা হয় আৰু কৃষি জীৱনৰ সমাজত মানে গুৰুত্বৰ অতি অধিক
হয় আমাৰ বহাগ বিহুত সাতদিনীয়া বিহু পালন কৰা হয়। এই সাতদিনীয়া বিহু বোৰৰ উম, বিহু বোৰৰো মানে আমাৰ নাম আছে প্ৰথম দিনা গৰু বিহু। তাৰ পিছত মানুহ বিহু অ', তাৰ পিছত চেনেহী বিহু, গোসাঁই বিহ, নাঙলৰ বিহু, তাঁতৰ বিহু আৰু আমাৰ একেবাৰে শেষৰ দিনা চেৰা বিহু বুলি কয়
অ', অ', হ, আৰু মানে তোমাৰ তাৰ পিছত আৰু গৰু বিহুৰ পিছদিনাখন আৰু উম মানুহে অ মানুহ গৰু বিহু মানে পিছদিনাখন তোমাৰ বহুতে ডাঙৰক আশীৰ্বাদ লয় আৰু বাকী গামোচা দিয়ে বহু
হয় সেইদিনা আচলতে আমাৰ মানুহ বিহু হয়, হয়। আমাৰ উম, সেইদিনা আচলতে আমাৰ মানুহ বিহু হয়। মানুহ বিহুৰ দিনা আমি নতুন কাপোৰ লওঁ। আচলতে সেই বিহুৱান লোৱা বুলি কোৱা যেনে গৰু বিহুৰ দিনা আমি গৰুক বিহুৱান দিও পঘাৰে। আৰু আমি মানুহ বিহুৰ দিনা আমাক আমি মানুহবোৰে বিহুৱান লওঁ। আৰু একেবাৰে শেষৰ বিহুৰ দিনা আমি শাক খোৱা আৰু এসাঁজ ভালকৈ খোৱাৰ লগতে ইজনে সিজনৰ সৈতে আনন্দ বিনিময় কৰা হয়
উম, হয় - হয় আৰু তোমাৰ কাতি বিহুৰ মানে কাতি বিহু বা কঙালী বিহুৰ আইন কাঠি মাহত পালন কৰা হয়, তোমাৰ অ', এই সময় মানে খেতিত ধান নাথাকো যদিও সৰলৈ অ, সৰলৈ অহা নাথাকে সে সেই আৰু খিনি কৃষকৰ মানে বহুত অভাৱ হয় সেইয়ে ৰঙালী সিদিনা কাতি বিহুত মানে ধান য়াতে ছাতি যোৰা হয় অ', ইয়াক কঙালী বিহু বোলে বুলিও কোৱা হয়।
হয় - হয়, আচলতে কঙালী বিহু কোৱা হয় কাৰণ অ', কঙালী বিহু মানে হৈছে, কি আমাৰ খেতিয়কসকলৰ বহুতো মানে টান পৰে মানে, এ নাটনি হয়। সেইবাবে আচলতে বিহুটোক কঙালী বিহু বুলি কোৱা হয়।
উম্ উম্ হয় হয় আৰু তোমাৰ এই বিহুত বিশেষ অনুষ্ঠান থাকে। বা মানুহে তুলসীৰ তলত ধাননি পথাৰত চাকি জ্বলাই। বা ঈশ্বৰক ভাল প্ৰাৰ্থনা কৰে। এইটো হৈছে তোমাৰ কাতি বিহুত। আৰু এতিয়া আৰু তোমাৰ ভোগালীও আছে বা ভোগালী বিহুত মানে বিহু মাঘ জানুৱাৰী মাহত পালন কৰা হয় আৰু ই নতুন ধান ঘৰত আহ আৰু সক সকলোৱে ঘৰততো খাদ্যৰ প্ৰচুৰতা নাথাকে। তাৰপিছত সেয়ে তোমাৰ ভোগালী বিহু বুলি কোৱা হয় আৰু উৰুকাৰ নিশা সকলে একেলগে মানে ভোজ ভাত খাই বা বাঁহ খেৰ আদি ভেলা ঘৰ সাজে আৰু পি পিছদিনা মেজি জ্বলাই মানে অগ্নি দেৱতাক আৰু প্ৰমা প্ৰণাম কৰে।
হয় হয়। আচলতে অক কাতি বিহুত আৰু সেইয়াই আৰু কাৰণ কাতি বিহুত আমি খেতি পথাৰতো চাক চাকি জ্বলাওঁ। তুলসীৰ তলত চাকি জ্বলাওঁ।
উ্ উ্ আৰু তোমাৰ বিহুৰ খাদ্য সমূহ কিন্তু বহু অতি জনপ্ৰিয়, তোমাৰ আৰু পিঠা, লাৰু, চিৰা-দৈ। গু়ৰ আদি বিহুৰ বিশেষ খাদ্য এইেইখিনি মানে বহুত লাগ তেলৰ খাদ্য এখিনি সকলোৰে ঘৰত তেওঁলোকক দিয়ে আৰু অসমৰ বাহিৰতো কিন্তু বহু বহুখিনি লোক- বিহু উদযাপন কৰি আহিছে। আৰু দেশ বিদেশত অসমীয়াসকলে যিগিলাখান আহ অসমীয়াসকলেও আছে যে মানে বিহু উদযাপন কৰি নিজৰ সংস্কৃতিটো তাৰমানে বাহিৰা দেশতো দাঙি ধৰিছে তাৰ কাৰণে মানে বহুত এক অ, তাৰমানে জানিবলগীয়া কথা যে বাহিৰত গৈও তেওঁলোকে যে আমাৰ অসমীয়া সংস্কৃতি দাঙি ধৰিছে তাত
হয় - হয়
মোৰ মতে মানে বিহুৱে মানুহক একত্ৰিত কৰে বা ধনী দুখীয়া সৰু ডাঙৰ সকলোৱে একেলগে মানে আনন্দ কৰে আৰু।
হয়। আচলতে আমাৰ, আহ উ মানে কি কাতি বিহুতোতো আমাৰ তেনেকয়ে যাব কাৰণ যিহেতু খেতিয় সকলৰ বা আমাৰ গাঁৱলীয়া মানুহসকলৰ বহুতো নাটনি হয়। তাৰ পিছত আহিব আমাৰ মাঘ বিহু মাঘবিহুতোটো হয় কোৱাচোন।
ত মানে তোমাৰ নতুন প্ৰজন্মই বিহুৰ ঐতিহ্য আৰু মূল্যবোধ সংৰক্ষন কৰা উচিত। কাৰণ অসমীয়া সংস্কৃতি ৰক্ষা কৰাটো দায়িত্ব আমাৰ ওপৰত আৰু বিশ্বতৰ প্ৰজন্ম সকলোৱো জনাতো কিন্তু বহুখিনিয়ে আজি আগতে যেনেকে বিহু উদযাপন কৰিছিল কিন্তু তেনেকে আজিকালি বহুখিনি কমাই দিছে।
হয় হয়। আচলতে আমাৰ উম। মানে কি যদি বিহুৰ বিষয়ে কোনো নিৰ্দিষ্ট দিশ যেনে বিহুৰ নৃত্য সুজ যেনে ধল পেঁপা বিহুৰ খাদ্য সম্ভাৰ যেনে পিঠা লাাৰু বা ইয়াৰ ঐতিহাসিক পটভূমি সম সম্পৰ্কে বহুত কথাই আমি জানিব পাৰো। আৰু বিহু বুলি ক'লে আচলতে আমাৰ অসমীয়া জাতিটোৰ এটি আনন্দ উ
অ', আৰু বিহু কেৱল এটা উৎসৱে নহয় তোমাৰ ই অসমীয়া জাতিৰ পৰিচয় বা অসমৰ মানুহে বহু বছৰ বিহুৰ অপেক্ষা কৰি থাকে আৰু বিহুত মানে সকলোৱে আনন্দ উৎসাহ বা ঐক্য আৰু ভাতৃত্ববোধ মানে কঢ়িয়াই আনে এই উৎসকলে তোমাৰ সকলো ধৰ্মীয় বা জাতি বা সম্প্ৰসাৰণ মানুহক একেলগে বান্ধি ৰাখে।
হয়। আৰু আচলতে আমাৰ অ', বিহুতটো আমাৰ যেনে তেনেকৈ মানে কি অকল মানে আমাৰ অসমীয়া জাতিটোৰ বিহু তেনেকৈ সকলো জা জনগোষ্ঠিৰে নিজা নিজা উৎসৱ আছে, তথাপিও সকলো জনগোষ্ঠী মানে কি বিহু উৎসৱতটো বহুত বেছিয়ে ভাল পায়। কাৰণ আমাৰ বহুত বেছি ৰং ধেমালি কৰা যায় বিহু উৎসৱত কাৰণ তিনিটা বিহুত আমাৰ বহুতো বহুত বহুত বেছিয়ে ভাল লাগে ব'হাগ বিহু কাতি বিহু মাঘ বিহু আৰু মাঘ বিহুতটো আমি সকলোৱে একেলগে মিলি বনভোজ খাব পাৰো বা পিছদিনাখন সকলোৱে নাম ঘৰত মেজি জ্বলাওঁ, আৰু উৰুকাৰ দিনা আমি সকলয়ে ৰাতি একেলগে ভেলাঘৰত থাকিব পাৰো একেলগে আ, বনভোজ খাব পাৰোঁ। মানে এসাঁজ ভালকৈ খাব পাৰি আৰু
সকলোৱে লগ হয় আৰু অ', আৰু মানে, বহুত সংস্কৃতিক ক্ষেত্ৰটো বিহু বিশেষ তাৰ মানে ভূমিকা আছে। বিহুৰ জৰিয়তে তোমাৰ অসমৰ লোক সংগীত নৃত্য পোচাক আৰু পৰম্পৰা সংৰক্ষিত হৈ থাকে। বা এতিয়া দেশ অ', দেশ বিদেশতো বহু বিহু পালন কৰি আহিছে। তোমাৰ দিল্লী, মুম্বাই বা বেংগল, আমেৰিকা, ইংলেণ্ড, কানাডা, অষ্টে লিয়া মানে বাহিৰৰ দেশত যিমানখিনি আমাৰ অসমীয়া আছে। সেইবিলাক এ তেওঁলোকে মানে আমাৰ অসম অসমীয়া সংস্কৃতিটো মানে বাহিৰৰ দেশত দাঙিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে বহু খিনি আমি আনন্দিত আৰু যিহেতু আমাৰ অসমৰ অ', যিটো সংস্কৃ তি বা সন্মান সেইটো তেওঁলোকে যে বাহিৰৰ দেশত দাঙি ধৰিছে।
হয়', হয়'। আচলতে আমাৰ বিহুৰ পৰম্পৰাগত বুলি ক'লে আচল তে আমাৰ বিহু অনুসৰি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন পৰম্পৰা ইচ প্ৰচলিত হৈ আছিল আছে আহিছে মানে বৰ্তমান আহ বিহু উপলক্ষে ঘৰে ঘৰে বিহু হুচৰি গাবলৈ যোৱা বিহুৰ দল বোৰ যায় বা মাঘ বিহুত মেজি জ্বলোৱা পৰম্পৰা আছে। আৰু উম' বহাগ বিহুত নাহৰৰ পাতত মন্ত্ৰ লিখাৰ পৰম্পৰা আছে। মানে বহুত ধৰণৰ পৰম্পৰা আছে।
হয়', হয়', আৰু যদি নিজৰ সংস্কৃতিটো যদি আমি যদি সন্মান নাই থাকে বা জাতিৰ পৰিচয় ধ্বংস হ'ব পাৰে। বিহুৰ পৰা আমি বহু খিনতি শিকিব পাৰো। তোমাৰ বিহুৱে আমাক ঐক্য, সম্প্ৰীতি, পৰিশ্ৰম বা প্ৰত্যেকে মৰম সন্মান আৰু সংস্কৃতি সংৰক্ষণ কৰি দিয়ে আৰু, অ তে বন্ধু আজিলৈ এৰিছো আৰু তোমাৰ পৰা বহুতখিনি কথা শিকিলোঁ আৰু নেক্স আমি অধ্যয়নৰ আলোচনা না কৰিম আৰু পিছত
অ হ'ব হ'ব ময়ো তোমাৰ পৰা বহুত কথাই জানিলোঁ বহুত বেছিয়ে ভাল লাগিল। ঠিক আছে হ'ব দিয়া। ধন্যবাদ।